আহ ময়ো এনে আছো। অ', এনে চাহ তা খালানে।
অ', খালো তুমি খালা।
অ', ময়ো খালো। অ', কি বোলে আজি কি খাই কি বনালা এ আজি ডিনাৰৰ, কাৰণে ৰাতিৰ কাৰণে
ৰাতি কাৰণেতো বৰ্তমান বনোৱা নাই অ', দিনত অ', মায়ে বনাইছিলে। অ', লেচেৰাৰ শাক এই ডিজখন আৰু ভাত, বনাইছিলে।
লেচেৰা অ', লেচেৰা লেচেৰা যি গুটি দিয়ে অ', ভিতৰত অ', এতিয়া বৰ্তমান লেচেৰা লেচেৰাৰ এতিয়াতো লেচেৰাৰ সময় ন লেচেৰা চব্জি।
হয় হয় অ অ মায়ে বহুত টেষ্টি কৰি বনাই আৰু খাইছো চব ভাল লাগে
তি কি বনাবা আজি
অ কিবা বনাও আৰু সময় আছে
হয় নেকি
হয় হয় তুমি কি খালা দিনত
দিনততো মই হোটেলত ভাত খালো আজি এনেই ফুৰিব গৈছিলো অহ ফুৰিব যাও এ নাৰেংগী পানী গৈছিলো অলপ কাম আছিলে বেংকৰ বেংকৰ মানে অলপ কে কেৱাইচি দিবৰ কাৰণে আৰু আহোতে ভোক লাগিলে তা তে পৰঠা এখন খাই আহিলো ৰা কি মানে এতিয়া ৰাতি আজি মাংস খাম নেকি মাংস মাংস আনিছিলে আজি বা কল খাব তুমি কি খাবা
মই এতিয়া এতিয়ালৈকে ডিচাইড কৰা নাই আৰু কি বনাও সময় হোৱা নাই ন এতিয়া মানে আমি অলপমান দেৰি কৰি খাওঁ আৰু ৰা তি খানাটো
আমিও দেৰি কৰি খামা এতিয়া চ টাইমটো বহুতে হৈ গ'ল
অ অ মানে আমি দুজনী আছো ন আ মা আৰু মই হেৰি গালো সে এতিয়ালৈকে দি চাইড হোৱা নাই আৰু
অ আমিও এনেই ৰাতিয়ে খাওঁ দেৰিকে খাও আমি আমাৰ খোৱাত সময় কিমান হয় জানানে এঘাৰটা বাজি যায় বাৰটা বাজি যায় কৰোতে কৰোতে
অ ৰন্ধা মেলা তুমিয়ে কৰা নে কোনে কৰে আৰু
অ আমাৰ ৰন্ধা বঢ়া মানে আহ আমিয়ে কৰো অ সেই কি তুমি কি বনাবা ৰাতি আজি ডিচাইড কৰা নাই নেকি এতিয়ালৈকে?
এইটো নাই কৰা।
হয় নেকি?
অ আ যোৱা কালি, কিবা খালো এই হ হেৰি খালো। আহ ভোল, ভোলৰ চব্জি, তিতিকেৰেলা তাৰ পাছত দালি ভাত
ভোলৰ চব্জি।
হয় হয়।
চব্জি না আঞ্জা?
অ সেইটোৱে হয় আঞ্জা চব্জি জে কে আৰু
অ কিছুমানে আঞ্জা কয়, কিছুমানে চব্জি চজি কয়। ডিফ্ৰেন্ট ডিফ্ৰেন্ট, একে জাগাত থাকো তাক ডিফ্ৰেন্ট ডিফ্ৰেণ্ট কথা উ তুমি কি বু বনাইকে বেছিকে ভাল লাগে।
অ মই অ শুকান শুকান, চব্জি বিলাক বনাই কে ভাল লাগে। আৰু
কেনেকুৱা ফ্ৰাই টাইপৰ চব্জিবোৰ?
হয় হয়।
এই ফ্ৰাই মোৰ মোৰো ফেভৰেট হ। য় ফ্ৰাই যেনেকুৱা তুমি যিকোনো ফ্ৰাই বনোৱা যেনেকুৱা মাংসই ভাজি বনোৱা, এই ত মোৰ ফেভ্ৰেট আৰু তুমি লেচৰা ভাজিব, ন সেটো মোৰ ফেভ্ৰেট।
অ
তোমাৰ আৰু মোৰ মেচ কৰে এ এনেই আৰু আৰু কি বোলে, বিৰিয়ানী চিৰিয়ানী বনাব জানে নে?
অ বিৰিয়ানীটো মানে এবাৰ বনাইছিলো আৰু। অ ইমান ধুনীয়াকে কিন্তু নাজানো আৰু। এবাৰ ট্ৰাই কৰিছ ছিলো ইউটিউবৰ চাই পেলাই। অ ইউটিউবৰ চাই হয় ইউটিউবত চাইগে বহুত কিছুমান বনাইছো। আৰু ইমান খানা বনাব নাজানো মই।
হয় নেকি খানা বনাব নাজানা। আহ কি কয়। স
হয়।
পিঠা বনাব জানেনে পিঠা।
অ পিঠাটো মানে ইমান ধুনীয়াকে নোৱাৰো আৰু। মানে উম হয়।
কি পিঠা বনাব জানা।
আহ মই শুকান পিঠা আহ জোন পিঠা তিলৰ লাৰু নাৰিকলৰ লাৰু এইবিলাক বানাও আৰু। বিহু আহিলে। হা। হয় হয় এই দুটাই কি কি কি কি ভাল লাগে। এ। পিঠাত।
মোকতো লাডু ভাল লাগে তিলৰ লাডু আৰু নাৰিকলৰ লাডু বোৰ। বৰ ভাল লাগে, আৰু তোমাৰ। অঁ। কি ক'ম পিঠা নাৰিকল পিঠা এই। মোৰ ফেভৰেট হয়, নক'বা। তো মোক লাগিবই বিহুৰ দিনা মই বৈছিকে কেনেকুৱা বনাবা বনোৱা ক'ব পাৰিবা। নেি
হা বুজি পোৱা নাই কি ক'লে।
কেনেকুৱা বনোৱা তুমি পিঠাবোৰ কব পাৰিবা নেকি।
অ মানে আগতে। উম অ কি মানে। দুই তিনি ঘন্টা ইয়য়া বেছি তাৰপৰি বেছি, চাউলটো সিজাই থওঁ আৰু। উম ভালকে ধুই। পেলাই। থ যায় পেলাই
কিহৰ পিঠা বনোৱা হিজাই। আহ আহ শুকান পিঠাক সিজাইকে ধই। কে থুোৱা আৰু তাৰপিছত
অ তাৰ পাছত তাক ভালকে হেৰিত খুন্দি পেলাই
অহ
তাক ভালকে খুন্দি খুন্দি পেলাই বেছি মিহি কৰো আৰু পুৰা চাউলৰ গুৰি ধুনীয়াকে কৰিলো তাৰ পাছত মানে তাৰ আহা গেছটো যাব নিদিও আৰু মানে খুন্দিকে ধুনীয়াকে তাক মানে ঢাকিকে থৰো আৰু এ তাৰ পাছত অ তাৰপিছত নাৰিকলৰ নাৰিকলৰ পিঠা বেছিকে ভাল পাওঁ ময়ো অ নাৰিকল ৰুকি ৰুকি পেলাই তাক ধুনীয়াকে ভাজি কৰি পেলাই হেৰি ত উম এ চেনী দি পেলাই ভালকে ভাজি কে থ তাৰ পাছত অ পিঠা গুৰিটো আ মানে ল' ফ্লেমত আৰু অ মইতো বেছিভাগ গেছতে বনাও
গেছত বনোৱােছত গেছত বনোৱা বেছি টেষ্ট হয় নে জুইত বনোৱা তেচটি মই শুনা পাইছিলো জুই ত বনোৱা বোলে বেছি টেষ্টি হয় যিকোনো বস্তু
জুইত বনালে মানে গফ নাপ বা ময়ো মানে অ মোৰ হয় মোৰ মায়ে কয় কি অ জুইত বনালে বেছি বেছি মিঠা হয় বুলি কয় আৰু এক্সপিৰিয়েঞ্চো আছে আৰু মাহিঁতৰ সোৱাত আছে আহে হয়
এনে তুমি আৰু এটা দুৰ্গা পূজাতটো বনাই নহয়। অহ মই ঘুমনি ৰুটি বুলি কয় না চিয়াল ৰুটি এনেকুৱা কয় নহয়।
কয হয়-হয়।
অ অসমীয়াত বা কিবা কৈ? অহ, অসমীয়া ভাষাটো চেলি বুলি কয় নেকি? অহ, শিয়াল ৰুটি। অহ। উম, সেইখন খাইকে বহুত ভাল লাগে। মই লাষ্ট টাইম খাইছিলো, আমাৰ পেহীহতৰ ঘৰত বনাইছিলে। মই লাষ্ট টাইম পেহী ঘৰত বনাইছিল। মই খাইছিলো, ভাল লাগিছিলে।
অহ-অহ-অহ, এইটো টেষ্টি থাকে। অহ, ভাল লাগে। ময়ো খাইছো মোৰ লগৰ ঘৰত মানে। অহ ভাল লাগে এইটো পিঠাটো।
হয় নেকি?
হয়-হয়
অহ।
অহ মই পিঠা তেনেকুৱাকে, জানো অলপ। প্ৰচলন তেনেকুৱা ভালকে নাজানো। মই লাৰু চাৰু বও কেতিয়াবা। তিলৰ লাৰুটো মোৰ ফেভ্রেত হয়, হেতু বনাই খাওঁ আৰু।
অহ-অহ, তিলৰ লাৰু ভাল লাগে হয় নে? গুুৰ দি পেলাই।
অহ, তিলৰ লাডুটো ভাল লাগে। গতিকে, তুমি কি-কি-কি-কি-কি বেছিকে বনাই বেছি ভাল পোৱা?
নাৰিকলৰ লাডু ভাল পাওঁ বেছিভাগ বাট ন-নাৰিকলটো মানে ৰুকুতে ৰুকুতে হাতে বিষাই যায় আৰু।
আহ এইটো-এইটো খোৱা নে তুমি? কি বোলে তেল পিঠা?
অহ, তেল পিঠাও ভাল লাগে।
বোকা পিঠা?
বোকোৱাপিঠা?
অহ, ভোকা পিঠা ভাবেদি বনাই যে পিঠা এটা? এ ক অহ, ভাবেদি বনোৱা পিঠা বোকা পিঠাও কয়। বাৰু তোমাৰ এইটো টেকেলি পিঠাও কয় টেকেলিত বনাই যে তাৰ কাৰণে
অ অ এইটো মোৰ ফেভৰেট জান মোক ইমান ভাল লাগে কেতিয়াবা অ হয় কেতিয়াবা কেতিয়াবা মানে কলেজ যোৱা সময়ও অ আমাৰ ইয়াতে পাই মানে ৰাতিপুৱা তো বহুত ভাল লাগে দিয়া আৰু খাই পেলাই গৰম গৰম খাই পেলাই বিৰাট ভাল লাগে
হয় নেকি দু দুটা দুটা ধৰণৰ পোৱা যায় এটা হ'ল তোমাৰ আহ চেনি দিয়া এটা হোৱা গুৰ দিয়া তোমাক বেছিকে কোনটো ভাল লাগে
মোক গু় গুৰ দিয়াটো ভাল লাগে মানে বেছি তো
উও গুৰ দিয়াটো ভাল লাগে চেনি দিয়াত তো ভাল পোৱা নে
অ চেনী দিয়াটো আজিলৈকে মই খাই পোৱা নাই বৰ্তমান বৰ্তমান বাট অ হেৰিবোৰদিয়াত তো মানে ভাল লাগে
অ গুৰ চেনি দিয়াও ভাল লাগে তোমাৰ মই চেনি দিয়াও খাইছো গুৰ দিয়াও খাইছো আৰু চেনি দিকে আৰু তিল দিয়ে ওপৰত ওপৰৰ পৰা মাজত এ বিৰাট টেষ্টি হয় আহ আৰু তোমাৰ বহুত আমাৰ অসমৰতো ফেমেচ পিঠাই হয় আৰু তুমি বাহি বাহিৰৰ কিবা ফ্ৰুটছ খাইকে ভাল পায় ভ ভাল পোৱা নে যেনেকুৱা চাইনিজ যেনেকুৱা ম'ম' চাওমিন অ ফ্ৰাইড ৰাইচ সেইবোৰ
মই বেছিভাগ হয় মই মম' আৰু চাওমিন খাই বিৰাট ভাল পাওঁ আৰু মানে ভাল লাগে আৰু হয়
উ ফাষ্ট ফুড বোৰ বা মই চিকেন চাওমিন খাওঁ
অঁ হয় নেকি?
উ চিকেন চাওমিন হল তোমাৰ আহ বহুত ধৰণৰ আচ হয় তোমাৰ চিকেন চাওমিন ভেজ চাওমিন তাৰপিছত ফ্ৰাইড ৰাইচ ৰল চিকেন ৰল ম'ম ম'ম ভাল লাগে ম'ম, ম'ম খাইকে বেছি ভাল লাগে
অঁ ভাল লাগে আৰু মানে কেতিয়াবা কেতিয়াওঁ খাওঁ টো ভাল ভালেই আৰু বাট ৰেগুলাৰ তো আমাৰ কাৰণে ভাল নহয় অঁ মোৰতো একো চাইড ইফেক্ট নকৰে ন এইটো মানে হাফ বইলিঙে হয় ন বাট ময়দা দি বনাই আৰু এইটোয়ে হয়।
অঁ। ময়দা দি বনাই আৰু খা ব হয় এই বহুত ভাল লাগে ম মোৰ চুপতটো নকবা মোক সে থ মোক লাগে ম'ম' মম' খ কি মই কেতিয়াবা যাইগে কৰ দোকানে খ চুপ দি চুপ খাম বুলি। সিহঁতে দিদিহে মোক ম মানে মই ম'ম চোৱা খাওঁ সোৱাদ চিকে চুব খাই বেছিকৈ ভাল।
অঁ হয় মই খাওঁ ভাল লাগে আৰু খাই পেলাই।
হয় নেকি। আহ দিয়া আজ কাৰালি আহ দিয়া দিয়া দিয়া আহ পিছত কথা পাতিম দিয় ইয়াৰ বিষয়ে আহ দিয়া থেংক ইউ